হেল্ল', হেল্ল, '
উম, কোৱা। উম শুনিছোঁ দিয়া কোৱা!
কি কৰি আছা।
মই এনে বহি আছিলো ৰবা তুমি।
অঁ মই এনেই ৰীল্স স্ক্ৰল কৰি আছো। ইনষ্টাগ্ৰামৰ।
অঁ হয় নেকি!
অঁ। বাৰু তোমাক এটা কথা ক'ম বুলি ভাবিছিলোঁ।
অঁ দিয়া কোৱা
মানে আজিকালিটো আমাৰ লাইফষ্টাইল গোটেই চচিয়েল মিডিয়া এইবোৰেই হৈ গৈছে ন! অ', মানে তাৰ পৰা বি ভালো হৈছে যদিও বহুতো বেয়াও হৈছে নহয়নে?
উম সেইটোয়েইতো কাৰণ অঁ কিছুমানে এতিয়া মানে যোনে যোনে বিচাৰে তেওঁলোকে নিজৰ কাৰণে ভালটো কৰি বুজিছোঁ দিয়াছোন কিন্তু কিছুমানে একো বুজি নাপাই পেলাই এনি টাইম মানে ফোনটোত লাগি থাকে। অকল ছচিয়েল মিডিয়াটোত সোমাই থাকে। তেওঁলোকৰ বহুত কি হৈছে এইটো কাৰণে।
অ', একদম ঠিকেই কৈছা, আৰু মানে মই নিজেও হাতত এতিয়া ফোনটোয়ে লৈ আছোঁ বা আৰু কিন্তু সঁচাকৈ কব গ'লে আ মোবাইল বা সামাজিক মাধ্যমৰ ভাল বেয়াও দিশ আছে, ভালো দিশ আছে লগতে বেয়াও দিশ সমানেই আছে। আৰু, আমি যদি প্ৰথমতে ইয়াৰ ভাল দিশবোৰ চাওঁ তেন্তে আজিকালিতো আমি বহু বহুত দূৰ-দূৰণিৰ মানুহ বা ফ্ৰেণ্ড আমাৰ দূৰত থকা ফ্ৰেণ্ডবোৰলৈ ফোন কৰিব। আৰু বা, যিকোনো কথাতে অলপ সময়ৰ ভিতৰতে কানেক্ট হব পাৰোঁ কিন্তু বিশেষকৈ আমাৰ দৰে ল'ৰা-ছোৱালীবোৰ বা আমাতকৈ সৰু ল'ৰা-ছোৱালীবোৰ আজিকালি মানে, ধৰা ড্ৰয়িং, কবিতা লিখা মেলা এইবোৰ এইবোৰ মানে নোহোৱাই হৈ গৈছে অকল মানে মানুহে মোবাইলটোতে বিজি থাকে কিন্তু আমি যেতিয়া সৰু আছিলোঁ আমি, শৈশৱটো খেলা ধূলা, সাহিত্য লিখা, বা ছবি অঁকা এইবোৰৰে পাৰ কৰিছিলোঁ নহয়নে?
উম, সেইটোৱেটো, এতিয়া মানে আজিকালি কেনেকুৱা হৈছে চাবা মানে, সৰু সৰু যোনবিলাক একদম আহ পানী কেঁচুৱা সেই সেইবিলাকো আজিকালি ফোনটো নহ'লে মানে বা চচিয়েল মিডিয়াটো লাগে তেওঁলোকক। কোনবা, ধৰা কিছুমান মাকবোৰে কি কৰে যদি ল'ৰা ছোৱালীবিলাক কিবা এটা নাখায় তেওঁলোকে ফোনটো আগত দি দিব। ইউটিউবত কিবা এটা উলিয়াই পেলাই দি দিব, সেনেকৈ সিহঁতক মানে খুৱাব চেষ্টা কৰে কিন কিন্তু, তেওঁলোকে এইটো ভাবিয়ে নাচায় যে তেওঁলোকে আহ মানে সিহঁতক খুৱাব কাৰণে সিহঁতক কিমান এটা বেয়া অভ্যাস কৰাই আছে ইমান সৰুৰে পৰা।
অ', একদম ঠিকেই কথা কৈছা আৰু মানে, এই মোবাইলৰ এডিকচনটো বহুত বেয়া বস স্তু মানুহে‌ কেৱল মানে, আহ পৰিয়াল আৰু মোবাইলটো বাৰু মানুহৰ পৰিয়ালটোক টাই দিয়া হৈছে বা দুজন মানুহে একেলগে কথা পাতি বহি থাকিলেও মানুহে মোবাইলটোতে ব্যস্ত হৈ থাকে, যাৰ বাবে মানে আমাৰ মানুহৰ মাজৰ সম সম্পৰ্কবোৰ বেয়া হ'বলৈ ধৰিছে।
উম, ঠিকে কৈছা চাবাচোন কেতিয়াবা আমি যদি আমাৰ অ', লগৰবোৰৰ লগতে ধৰা ফুৰিব গৈছোঁ কৰবাত কিন্তু যোৱাৰ পিছত যদি আমি অকমান টাইম ক'বাত বহিছো তেন্তে গোটেই বিলাকে আমাৰ, ফোনটো ওলাই লৈ পেলাই চচিয়েল মিডিয়াটোৱেই ব্যৱহাৰ কৰে থাকে। কিন্তু, এনেকুৱা নহয় যে ক'বাত এটা দূৰৰ জাগাত গৈছোঁ আমি অকণমান ফুৰিব গৈছোঁ লগৰ কেইজনৰ গৈ লগত গৈছোঁ, মানে অকমান কথা পাতো কিবা কিবি বা মানে ভিউটোৰ বিষয়ে অকমান কথা পাতো। কিন্তু নাই চবে মানে নিজৰ ফোনটো উলাই লব, ফোনটো উলায় মেলি চচিয়েল‌ মিডিয়াত টেন ৰীল স্ক্ৰ'ল কৰিব, কিবা কৰিব। এইটো মানে আ এফালৰ পৰা চাব গলে আমাক ছ'চিয়েল মিডিয়াতো বহুত সুবিধাও কৰিছে আৰু এইফালৰ পৰা বহুত অসুবিধাও কৰিছে।
অ তুমি একেবাৰে ঠিকেই কথা কৈছা মানে আমি গোটেই দিনটো মাথো ফোনত লাইক কমেণ্ট বা শ্বেয়াৰ এইবোৰৰ পিছতে দৌৰি থাকো মানে এইবোৰৰ বাবে আজিকালি মেণ্টেল ষ্ট্ৰেছ বা ডিপ্ৰেচনো বৃদ্ধি হ'বলৈ ধৰিছে।
উম তুমি ঠিকে কৈছা কাৰণ আগতে কি আছিল আমাৰ আগতে এইবিলাক নাছিলে ত আমি যদি বা এটা হ'লে আমাৰ মনটো বেয়া লাগিলে আমি আমাৰ লগৰবোৰৰ লগত আলোচনা কৰিছিলো বা কাৰোবাক কৈছিলো, এতিয়া সেইবিলাক নাই। কাৰোবাৰ যদি মন বেয়া লাগে কিবা হয় আমি এনি টাইম ফোনটোকে চাই থাকো সেইবিলাকৰ কাৰণে আমাৰ মনটো আৰু মানে বে বেয়াহে লাগে আমাক নিজকে কেতিয়াবা অকলশৰীয়া যেনহে লাগে।
অ ঠিকে কথা কৈছা আৰু মানে কি হৈছে এই ফলত মানে নতুন প্ৰজন্ম য থেষ্ট ডিপ্ৰেচনত আছে আৰু লগতে ইনষ্টাগ্ৰামৰ মানুহবোৰে মানে নিজৰ কৃত্ৰিম লাইফ ষ্টাইলটোহে বা ফেচ ফেক ৰীলছবোৰৰ জৰিয়তে মানুহে যোনটো দেখুৱাব বিচাৰে সেইটোহে মানুহ বোৰে দেখা পায়। কিন্তু তাৰ‌ ৰীলছবোৰৰ আঁৰত যে মানুহৰ এখন পৃথিৱী আছে সেইটো কো নও‌ বিচাৰ কৰি নাচায় আৰু সেইবোৰ দেখি বা ভিডিঅ' বোৰ দেখি যে তাইৰো এনেকুৱা আছে তাৰ এনেকুৱা হৈছে সেইবোৰ দেখি মানুহে নিজৰ জীৱনটোৰ লগত তুলনা কৰিবলৈ লয় যিটো আচলতে খুব বেয়া কাম বুলি মই ভাবো কাৰণ এই ইয়াৰ ফলত মানুহৰ জীৱনত একেবাৰে নকৰা। এইবিলাক প্ৰভাৱ পৰিব পাৰে।
তুমি ঠিকে কৈছা কাৰণ আৰু তুমি যে কলা আমি অহ মানে উম চবে এনেকৈ নিজৰ জীৱন। নটোৰ লগত তুলনা কৰে মোৰ মতে এইটো আমি কৰিব নালাগে কাৰণ উম ধৰা। ময়ে তোমাৰ লগত মোৰ জীৱনতো তুলনা কৰিছো এইটো কৰিব নালাগে কাৰণ চাবা। তোমাৰ কিবা হবি থাকিব পাৰে, মোৰ কিবা বেলেগ হবি থাকিব পাৰে, তুমি বেলেগ এটা কামত মানে মোতকে ভাল হ'ব পৰা বা মই তোমাতকৈ মানে বেলেগ এটা কামত ভাল হ'ব পাৰো। চবৰে নিজৰ নিজা নিজা এটা গুণ থাকে দিয়াচোন। সেই কাৰণে মানে চচিয়েল মিডিয়াটোত চাই পেলাই আমি এনেকুৱা কৰিব নালাগে।
অ
হয়।
কোৱা হেল্ল'।
উম অ কোৱা
অহ তাৰপিছত আজিকালি মানে সেইবোৰে হৈছে অকল মোবাইলটোৰ মাজতে সোমাই থাকে সকলোবোৰে।
উম সেইয়েতো আমি আচলতে আৰু কি হৈছে আজিকালি যোনবিলাক আহ ল'ৰা নিজৰ পঢ়া-শুনা সকলোবোৰ য অকল ছ'চিয়েল মিডিয়াটোতে লাগি থাকে, এনেকুৱা হ'ব নালাগে। আৰু ধৰা বৰ্তমান মাজতে যে অ লকডাউনৰ কাৰণে অনলাইন ক্লাছ হৈছিল, সেইব সেইবিলাকটো মাক-দেউতাকে নিজৰ ল'ৰা-ছোৱালীটোক ভাল হ'বৰ কাৰণে মোবাইল ফোনটো কিনি‌ দি ছিল বা অনলাইন ক্লাছ কৰিবৰ কাৰণে কিনি দিছিল, পঢ়িবৰ কাৰণে কিনি দিছিল কিন্তু নাই সকলোবোৰ ল'ৰা-ছোৱালীৱে যায় পেলাই ছ'চিয়েল মিডিয়াটো খুচৰি থাকে, নিজৰ পঢ়া-শুনা, অনলাইন ক্লাছ কৰিম বুলি কৈ কিনে ফোনটো ল'ব কিন্তু ইফালে ছ'চিয়েল মিডিয়াত আ মানে সোমাই যাব, সেইটো আমাৰ বা তেওঁলোকে বুজি সেইখিনি টাইমত পোৱা নাছিল। কিন্তু তো নিজৰ কাৰণে বহুত বেয়া দিয়াচোন।
উম। লগতে মানে ভাল দিশবোৰো চাব লাগিব, মানে এটা কথা যে ব্যৱসায় বা কন্টেন্ট ক্ৰিয়ে নৰ জৰিয়তে মানুহৰ ব্যৱসায়িক দিশটো যথেষ্ট স্বাৱলম্বী হৈছে, মানুহে ঘৰত বহিয়ে টকা উপাৰ্জন কৰিব পাৰিছে বা নিজৰ বিজনেচৰে প্ৰচাৰ কৰিব পাৰিছে কিন্তু ইয়াৰ লগতে যদি আমি বেয়া দিশবোৰ চাওঁ তেন্তে ল ল'ৰা-ছোৱালীবোৰৰ ক্ষেত্ৰত এইবোৰ প্ৰভাৱ যথেষ্ট পৰিছে। কাৰণ ল'ৰা-ছোৱালীবোৰে মানে আজিকালি মোবাইলটোকে সৰ্বোচ্চ বুলি ভাবে, মোবাইলটোকে কিন্তু মোবাইলৰ বাহিৰত যে এখন ধুনীয়া পৃথিৱী আছে, এখন ধুনীয়া প্ৰকৃতি আছে, সেইবোৰ মানে আজিকালি কোনো বিচাৰ কৰি ন নাচায়।
হয় তুমি ঠিকে কৈছা, মই ভাবোঁ যে আমি যদি আমাৰ কোনোবা লগৰ লগত আছোঁ, আমাৰ পৰিয়ালৰ লগত আছোঁ, তেন্তে আমি আমাৰ ফোনটো অকণমান টাইম চাইডত থ পেলাই আমি আমাৰ আহ মা-দেউতাৰ লগত, লগৰবোৰৰ লগত কথা পাতিব লাগে। কিন্তু আজিকালি সেইটো তুমি দেখাই নোপোৱা, ভাৱ চাবাচোন কেতিয়াবা, আমি আমাৰ পৰিয়ালৰ সকলোবোৰ যদি একেলগে বহিও আছোঁ তেতিয়া হ'লে নাই আমি গোটেই বিলাকে কথা নাপাতো, আমি সকলোৱে মানে ফোন টো চাই থাকিব, ছ'চিয়েল মিডিয়াতটো খুচৰি থাকিব মানে এনেকুৱা কৰিব নালাগে কাৰণ উ আমি মানে ক'ব গ'লে আমি আমাৰ মোবাইল ফোনটোৰ কাৰণে, ছ'চিয়েল মিডিয়াৰ কাৰণে আমি আমাৰ অ ঘৰৰ মানুহৰ পৰা বহুত দূৰ হৈ গৈছোঁ। এতিয়া
আহ তুমি একেবাৰে একদম সঠিক কথা কৈছা। আচলতে আমি এইবোৰ মোবাইলটো বা নিজৰ ডিজিটেল লাইফটো এনেকে ইনষ্টাগ্ৰামৰ জৰিয়তে এটা শ্বো অফ কৰিবলৈ সোমাই পৰিছোঁ, যিটো আচলতে একদম মানে ভাল ক নহয় আৰু আজিকালিতো সৰু ল'ৰা-ছোৱালীৰ পৰা বুঢ়া চবৰে হাতত ফোনটো একদম অস্বাভাৱিকভাৱে থাকে, একদম এডিকচন হৈ গৈছে আৰু মানুহ যিমান দূৰত দূৰত থকা মানুহবোৰৰ গুৰুত্ব দিয়ে মেছেজ দিয়ে কিন্তু যে যেতিয়া মানুহজন কাষত বহি থাকে, তেতিয়া কোনো গুৰুত্ব নোহোৱা হৈ যায়। মানুহ কেৱল কথা পাতিবলৈ সময় নাথাকে, অকল ফোনটোতে ব্যস্ত থাকে আৰু এইটো আচলতে কৰিব নালাগে। কাৰণ ইনষ্টাগ্ৰাম বা এনেকৈ ছ'চিয়েল মিডিয়াত মানুহজনক মেছেজ দিয়াত গৈ তুমি যেতিয়া সন্মুখত পাইছা, তেতিয়া দুখাৰ কথা পাতোঁ তেনেকৈ মানে মানুহৰ সম সম্পৰ্কবোৰ ভালে থাকে।
উম, তুমি ঠিকে কৈছা আৰু আজিকালি এই চচিয়েল মিডিয়াৰ যোগেদি মানে বহুত আ আমি নতুন আহ মানে বন্ধু বান্ধৱী বনাও। কিন্তু আহ মানে আৰু আমি তেওঁলোকক বিশ্বাসো কৰি লওঁ। যোনটো আমাৰ বাবে কেতিয়াবা ক্ষতিও কৰিব পাৰে। কাৰণ
অ' কোনোবাইতো আমাৰ বেয়াতটোও বিচাৰিব পাৰে ন, সেইটো আমি ভালদৰে নাজানোঁ। সেইকাৰণে
সেইকাৰণে আমি কাকো ইমান আহ সোনকালে বিশ্বাস কৰিব নালাগে যদি আমি তেওঁৰ বিষয়ে সকলো জান। জানোঁ তেতিয়া বেলেগ কথা। কিন্তু যদি আমি তেওঁক ভালদৰে নাজানোঁ বা কিবা মানে নতুন নতুন বা চিনাকি হৈছোঁ। তেতিয়া আমি ইমান বিশ্বাস কৰিব নালাগে যে আমাৰ সকলো কলো মানে কথা ক'ব লাগে।
উম।
ঠিকেই কৈছা তুমি আৰু আচলতে মানে কথাটো হৈছে যে আজিকালি আমাৰ পাৰ্চনেল ডি তেল বা ব্যক্তিগত কথাবোৰ আমি চচিয়েল মিডিয়াত ডাইৰেক্ট খোলা খুলিকৈ প্ৰচাৰ কৰি দিওঁ। কিন্তু সেইটো কৰিব নালাগে যাৰ ফলত মানে চাইবাৰ বুলিং লগতে ফেক নিউজ এইবোৰৰ দৰে সমস্যা সৃষ্টি হ'ব পাৰে। যিটোৱে মানে শেষত আমাৰ মানসিকভাৱে আমাৰ অশান্তি কৰি তুলিব পাৰে আৰু উম, যাৰ বাবে আমাৰ উম, মানে ব্যক্তিগত কথা কথাবোৰ মানুহৰ মাজত প্ৰচাৰ কৰাতোঁ। একেবাৰে ভাল কথা নহয় সেইবোৰ বাবে আমাৰ বহুত সু ক্ষতি হ'ব পাৰে জীৱনত।
উম তুমি ঠিকে কৈছা পিছে আজি তোমাৰ লগত এনেদৰে চচিয়েল মিডিয়াৰ। ৰত কথা পাতি মোৰ বহুত ভাল লাগিলে আ মই নজনা বহুত খিনি তোমাৰ পৰা শিকিলো। পালো আৰু তুমিও মানে মইও তোমাক কলো দিয়াচোন যিখিনি মই জানো।
অ', ঠিকে কৈছা আৰু পিছলেও আমি এনেদৰে এই বিষয়টোৰ ওপৰত কথা পাতিব। পাৰিম।
উম উম নিশ্চয়, দিয়া ৰাখিছো নহলে আজি
অ' ঠিক আছে দিয়া।
উম।